অ', মোৰ মাতটো শুনিছে নে বাৰু? হেল্ল'!
অ, মোৰ মাতটো শুনিছেনে?
অ, শুনিছো শুনিছো, মোৰ মাতটো শুনা পাইছা নে নাই?
প্ৰব্লেম আছিলে নেকি।
অ, অ, অ, নেটৱৰ্কৰ প্ৰব্লেম অ'। কি কৰিছা? অ, এ মই ভাত খাবলে লৈছিলো আৰু।
অ, মইটো তোমাৰ, আছো এনে, গৰম মানে কি কৰিবা? ফেনৰ তলতে বহি আছো আৰু।
তাকে, তাকে। বাকী খবৰ-খাটি কোৱাচোন?
মই মানে আছো আৰু দিয়া। তোমাৰ ভাল?
মোৰ ভাল ভাল।
ঘৰত চব ঠিকে আছে।
মাহঁতৰ ভালনে? হেল্ল'! হেল্ল'! অ', মাততো শুনা পাইছেনে?
ন' শুনি আছোঁ, শুনি আছোঁ।
অ', অ', মাহঁতৰ ভালনে বোলো? অ', অ', অ'।
তোমালোকৰ ঠিকেই চব
অ', চব ঠিকে আছে, ঠিকে আছে। তাকে, বহুত অ', তাকে, তাকে, ভালেই কৰিলা, ভালেই কৰিলা তাকে, মাজ যে, সময় ফোন, চোন কৰি থাকিব লাগে আৰু তেতিয়া ভাল। হয়, হয়।
বাকী তোমালে ফোন এটা কৰিলোঁ, মানে এ, টপিক এটা লৈ পেলাই ফোন কৰিছিলোঁ।
অ', অ', কোৱাচোন বাৰু।
এ, তুমি বা আজৰি আছানে নাই এতিয়া?
অ', আছোঁ, আজৰি আছোঁ, আজৰি আছোঁ ক'ব পাৰা।
সেই মানে তোমাৰ এই আমাৰ যিটো সাম্প্ৰতিক বনাঞ্চল ধ্বংসৰ যিটো সমস্যা।
অহ'।
এই সমস্যাটোৰ কাৰণে মানে এই তোমাৰ ধৰা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে আমাৰ।
অ' বি তাৰ পৰা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে হয়।
গতিকে এই সমস্যাটো মানে তোমাৰ বনাঞ্চল ধ্বংসৰ, কিহৰ ফলত হৈছে বুলি ভাবা বাৰু তুমি?
বনাঞ্চল ধ্বংস আচলতে সেইটোতো তোমাৰ মানুহৰ জহতে হৈছে। গম পাইছা নাই? এতিয়া আ আচলতে, তাৰ আচলতে মূল হেৰিটো হ'ল মানুহেই। মানুহে আচলতে সকলো ধ্বংস কৰিছে মানুহে বিভিন্ন ধৰণৰ কাৰণত। বনাঞ্চলসমূহ ধ্বংস কৰিছে। ধৰি লোৱা, তোমাৰ এতিয়া ঘৰ বনাবলৈকে সেই বনাঞ্চলসমূহ কাট-কাটিছে।
হয়।
আকৌ তোমাৰ কিছুমান ধৰি লোৱা উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে। মানুহসকলে মানুহ বিলাকে কি কৰে মানে বনাঞ্চল খিনিক কাটি পেলাই। তোমাৰ তাত নতুনকৈ অ' বস্তু মানে ঘৰ চৰ প্ৰতিষ্ঠা কৰে। সেইকাৰণে আচলতে তাৰ মূল ধ্বংস কৰোতা হল আচলতে মানুহেই।
মানুহে নিজে ধ্বংস কৰিছে আচলতে আৰু নি মা সেই বনাঞ্চল সমূহ ধ্বংস কৰি মানুহে নিজৰ মৃত ত্যু নিজে মাতি আনিছে।
নি অ' সেইটোৱে সেইটো তুমি ভাল কথা কৈছা নিজৰ মৃত্যু আচলতে নিজে মাতি আনিছে মানুহক।
উম উম।
হয়।
আৰু তুমি এটা কথা চাইছানে, এতিয়া ধৰা আমাৰ যিজন প্ৰাণৰ শিল্পী ধৰা সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ যেতিয়ালেকে জীয়াই আছিলে।
হয় হয়।
সেই গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ সেই গছজোপা তেতিয়ালৈকে জীৱিত হৈ আছিলে।
অ' নি-নিশ্চয় নিশ্চ শ্চয়।
তিয়াই তোমাৰ জুবিন গাৰ্গকৰ মৃত্যু হ'ল, এতিয়া তুমি চোৱাহুন সেই দীঘলী পুখুৰীৰ পাৰত ফ্লাই অভাৰ বনাবলে এই গছ কিজোপা কাটি পেলালে।
হয় হয় হয়।
সেয়াই জুবিন গাৰ্গ জীয়াই জীয়াই থকালৈকে মানুহে গছ কিজোপাৰ ৰক্ষ ক্ষা কৰিবলৈ প্ৰতিবাদ কৰিছিল যোৱা বছৰ।
নিশ্চয় নিশ্চয়
এইজ এইবছৰ যেতিয়া তেওঁ মানে ঢুকালে আৰু সেই গছ গিজোপা এতিয়া কথাত মানে বাধা দিবলে ওলাই যাবলে এজন ব্যক্ত নাই। গতিকে আমিতো য়া এইটোৱে জ্বলন্ত উদাহৰণ যে মানুহে নিজৰ স্বাৰ্থৰ বাবেহে আজিকালি কাম কৰে।
অ, সেইটোৱে আচলতে মানুহে কেৱল নিজৰ স্বাৰ্থটো চাই আচলতে। প্ৰতিটো প্ৰতিত টো কথাতে নিজৰ, নিশ্চয় এটা হলও এটা চা মানে স্বাৰ্থ থাকিবই। হয় হয়। গতিকে আ আচলতে এইটো মানুহে আচলতে নিজে, ভাবি চাব লাগে বা চিন্তা কৰি চাব লাগে।
হয়।
যে, প্ৰকৃতিখন আচলতে ভালকৈ থাকিলেহে আমি মানুহ ভালকৈ জীয়াই থাকি ব, পাৰিম, অ'। এতিয়া আচলতে মানুহ ইয়াত আচলতে এজন মানুহ বা দুজন মানুহক কথা নাহে। ইয়াত আচলতে আমাৰ গোট গোটেই সমগ্ৰ আচলতে মানৱ জাতিটো লগত এই প্ৰকৃতি খন জড়িত গম পাইছা নাই? প্ৰকৃতিক আছ। লতে ভালকৈ ৰখাটো আমাৰ গোটেই সমগ্ৰ মানৱ জীৱনৰে এটা বহুত গুৰুত্বপূৰ্ণ দায়িত্ব গম পাইছা নাই দায়িত্ব আৰু কত। কতব্য আছে মানে।
হয়।
গতিকে আমি সকলোৱে আমা এই প্ৰকৃতিখনক আচলতে প্ৰকৃতিৰ যিটো ভাৰসাম্য বঠা। সেইটো আচলতে আমি ৰ শিক্ষা কৰি থাকিবলৈ আমি চেষ্টা কৰিব লাগে।
হয়।
হয়।
এতিয়া তোমাৰ ধৰা, যদি সেই গছ গছনি বা প্ৰকৃতিয় যদি আমি ধ্বংস কৰি পেলাও? আমাৰ যিটো জীৱকুলৰ যিটো। অপৰিহাৰ্য অংক তোমাৰ ধৰা অক্সিজেন গেছ, কাৰ্বন ডাই অক্সাইড গেছ।
হয়-হয়।
এইখিনি যেতিয়া নাটনি হৈ পৰিব তুমি জীৱকুল কেনেকে জীয়াই থাকিব পৃথিৱীত?
অ সে সেই সেইটোৱে কথাটো, গতিকে আমি সেইটো কাৰণে আমি আচলতে গছ। গছনি আচলতে অত্যাধিক মাত্ৰাত যিমান বাৰু। এজন মানুহ আমি, এদিনত আমি। আচলতে এইটো আমি চেলেঞ্জ হিচাপে লব লাগে গম পাইছা নাই?
হয়।
এইটো আমাৰ যিহেতু ভাৰসাম্য অৱস্থা আমাৰ বৰ্তমান নষ্ট হৈয়ে আছে।
হয়।
আমাৰ বৰ্তমান প্ৰকৃতি আমাৰ আচলতে ভাৰসাম্য অৱস্থাত নায়েই।
হয়।
কিন্তু আমি আচলতে, আমাৰ এই যিটো এলেকা আমি আচলতে প্ৰতিজন নাগৰিকে আমাৰ আমি প্ৰতিজন সমাজৰ লোকে আমাৰ নিজ নিজৰ এলেকাটোত মই বহুত দূৰলৈ যোৱা নাই আমি আচলতে নিজৰ ঘৰখনত নিজৰ এলেকাটোত আমি যিমান পাৰোঁ আমি আছ আচলতে গছ গছনি ৰুপন কৰিবলৈ আমি চেষ্টা কৰিব লাগে আমি আ আচলতেটো চেলে অ আমি আচলতে এইটো চেলেঞ্জ হিচাপত লব বাই, কোনে কিমান গছ পুলি ৰুব লাগে ৰুব পাৰে। গতিকে সেইটো হিচাপত আমি যদি এনেকে গছ পুলি ৰুওঁ। তেনেহলে নিশ্চয় আমাৰ যি পৰিৱেশৰ ভাৰসাম্য অৱস্থা সেইটো আচলতে আকৌ সেই ভাৰসাম্য অৱস্থাটো আকৌ পুনৰ ঘূৰি আহিব।
হয়।
গতিকে, আমি সেই ভাৰসাম্য অৱস্থাটোলৈ আনিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগে।
হয় এতিয়া তুমি আৰু এটা কথা চাবা হা, তুমি প্ৰথম বেজা তুমি যে পালা যে তুমি গৰমটো ইমান পৰিছে সেইকাৰণে ফেনৰ ওচৰত বহি আছো বুলি। একচেলি সেই বৰ্তমান সময়ত যে গৰম বা বিশ্বায়নৰ যিটো উষ্ণ উষ্ণতা বৃদ্ধি হৈছে
হয় হয়।
আৰু এই মূল কাৰণটোহে হৈছে গছ গছনি ধং
গছ গছনি ধ্বং হয় হয়।
কাৰণ এই গছ গছনি নকৰোৱাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে, যাৰ ফলত আমাৰ এই গোলকীয় উষ্ণতাটো বৃদ্ধি হ'বলৈ ধৰিছে।
হয়, তুমি আচলতে আমি অকল কাৰ্বন ডাই অক্সাইড বুলি কলে ভুল হ'ব আমি আমি আ আচলতে তাৰ যিমান সেউজ গৃহক গেছ আছে, আমি সেই গোটেইখিনিয়ে আচলতে গোলকীয় তাপ বৃদ্ধিৰে মানে অৰিহণা যোগাই গম পাইছে নাই।
হয়।
সেইটো কাৰণে আমি আচলতে গোটেই, আচলতে গোটেই আচলতে হেৰি বুলি ক'ব লাগিব সেউজগৃহৰ গেছ বুলি ক'ব লাগিব।
হয়।
হয় হয়।
আচলতে ইয়াত কিছুমান পদক্ষেপ এনেকুৱা পদক্ষেপ তুমি ধৰা, আমি এইবোৰ সৰু সৰু কিছু পদক্ষেপৰ জৰিয়তে এই পৰিৱেশটো আমি ৰক্ষা কৰিব পাৰোঁ আছ লতে, তুমি যদি প এখন ঘৰতেবি ঘৰতে ধৰা, তোমাৰ ঘৰৰ চৌপাশে যদি তুমি একো বা গছ যদি ৰোপন কৰি সেই সেইজোপা লালন পালন কৰা নিশ্চয় সেইজোপা ডাঙৰ হৈ পেলাই প্ৰকৃতি জগতত মানে বিশেষ সহায় আগবঢ়াব।
নিশ্চয় নিশ্চয়।
আৰু এনে পদক্ষেপ, আচলতে এনে ধৰা যিকোনো এনেকুৱা পদক্ষেপবোৰ দ্বাৰা গছ গছনি ৰোপণ এতিয়া তুমি চোৱা উদাহৰণস্বৰূপে যে আমি চাবলৈ যাওঁ অসম চৰকাৰ যিটো টো মানে মহিলা সবলীকৰণ যিটো টো সংগঠন আছে তাৰ জৰিয়তে মহিলা উদ্যমিতা আঁচনি কিছুমান মানুহ চৰকাৰে যোগান ধৰিছে যাতে অসমত বা ভাৰতত আমি গছ গছনী ৰোপন কৰিব পাৰো আৰু সেই এটা গছ বুলি বি প্ৰত্যেকগৰাকী মহিলাক পচিছ হাজাৰকে টকা দিছে।
অ' অ', সেইটো আচলতে আত্মসহায়ক গোটসমূহক দিছে ন।
হয় সেই কিন্তু তুমি এটা কথা তুমি চাইচা নে নাই, সেই উক্ত মহ মহিলাগৰাকীয়ে পৰিৱেশৰ কথা লক্ষ্য নাৰাখি সেই পঁচিশ হাজাৰ টকাটো লোভত এটা গছ পুলি ৰোপন কৰে, ফটোখন মাৰি পেলাই চৰকাৰৰ পক্ষক দি দিয়ে।
হয় হয় হয়।
গছ পুলিতো পিছদিনাখনৰ পৰা কোনো লালন পালন নকৰা কৰাটো দূৰৰ কথা
হয় হয় হয়, আচলতে সেইটো সেইটো আচলতে আমাৰ। এটা দুৰ্ভাগ্য বুলি ক'ব লাগিব।
আৰু তামা। আমি এইটো ভাবিছো যে, সেই পচিছ হাজাৰ টকা। চৰকাৰে কেইটামান গছপুলি দিয়ক মানুহক।
হয়।
যিটো যিখিনি ৰোপন কৰি পেলাই পৰিৱেশৰ ভাৰাসাম্য়তা আমি ৰক্ষা কৰিব পাৰো।
নিশ্চয় নিশ্চয়, আচলতে তোমাৰ এইটো আচলতে আমাৰ বহুত দুখ লগা বিষয় গম পাইছো। তুমি। চোৱা, এখন চৰকাৰে কিমান চেষ্টা কৰিছে আমাৰ এই পৰিৱেশটোৰ ওপৰত হয় নহয়? চ চৰকাৰখনে হয় হয়, বুজি পোৱা নাই, সেইটোৱে মানে এখন এখন চৰকাৰে। কিমান চেষ্টা কৰিছে। যে। অ' আমাৰ প্ৰকৃতিৰ যি ভাৰসাম্য অৱস্থা। সেইটো পুনৰ আকৌ ভাৰ। তে ঘূৰি আহক বুলি। কিন্তু কি হৈছ চে আমাৰ সেই পইচা দি মেলি গছ পুলি ৰোৱাৰ ফলটো আচলতে আমি সেই গছ পুলিটোক লালন পালন কৰা নাই।
হয়।
আমি দেশ ভাল কৰা নাই। গতিকে সেইট তোমাৰ এটা অ নিজৰে আচলতে দুৰ্ভাগ্য।
নিশ্চয় নিশ্চয়।
গতিকে সেইটো আউ আমি কি কম আউ এতিয়া।
গতিকে আমি এই ক্ষেত্ৰত কিছুমান সজাগতা ল'ব লাগিব, সজনামূলক পদক্ষেপ গ্ৰহণ কৰিব লাগিব ব।
হয় হয়।
গতিকে তুমিও এতিয়া ধৰা ভাত তুমিও আজি ভাত খাইছোঁ বুলি ক'লা, মোৰ এতিয়া ফোনটো কৰোঁতে মই বেয়া লাগিলে তোমাৰ আউ এতিয়া আউ। তোমাৰ ডিষ্টাৰ্বে হ'ল চাগে।
নাই ডিষ্টাৰ্ব হোৱা নাই, এইবিলাক কথা পাতিবলৈ আচলতে আমাৰ কোনো হেৰি নালাগে গম পাইছা নাই, আমি যেতিয়া তেতিয়া পাতিব পাৰো এইবিলাক।
হয় হয়, বাকী এতিয়াহ'লে ইয়াৰ পৰা আমি বিস্তৃতভাৱে আমি বিশ্লেষণ। কৰিম নিশ্চয়।
হয় হয়।
তেতিয়া আজিলে ইমানতে সামৰিছো আৰু।
নিশ্চয় নিশ্চয়।